হেল্ল'।
কি কৈছে?
আবেলি ভাত পানী দি মেলি আজৰি হৈছোঁ আৰু পথাৰৰ পৰা আহিছে ৰাইজ।
অ, বোকা দিছিলে নেকি?
বোকা আমাৰ নাই দিয়া। আমাৰ এই ভন্টি এজনী দিছিলে ওচৰতে।
অ।
তোমালোকৰতো ৰুব হোৱাই নাই।
আমাৰ অলপ দেৰি হ'ব আমাৰ তিতাই হ'ল আকৌ। আজি অ তাত আজি ৰুইছে।
অ সিহঁতি গৈছে ৰাতিপুৱা মোক ফোন কৰিছে চাৰে পাঁচটাতে আমি যাবলৈ ওলাইছো দেই আজি। ফোন চোন নহ'ব তাৰ পাছতে আকৌ এঘাৰটামান বজাত মই মিছকোল এটা মাৰি চালোঁ তাৰপাছত লৰালৰি। আহি পেলাই আকৌ ফোন মাৰিছেহি নহয় কৈছে দহ মিনিট এটা। শো আহ আহিলো যেতিয়া ফোনকে মাৰো আহ সেনেকে বুলি কৈ আকৌ কথা পাতিছে মোৰ লগত।
অ। মই সেই ৰাতিপুৱাই মাৰিছিলো হেৰি এ চাহ নাই খোৱা হেৰি। ভাত খোৱা আমাৰ আজি ৰাতিপুৱা দেৰি সেইকাৰণে আবেলি এই খিচিৰি অকমান বনাই থৈছিলোঁ কোনে কোনে খাই আৰু। তাৰপৰা বিয়া এখন আছে এতিয়া বিয়া এখনলৈও যাব লাগে।
ক'ত আছে।
ঈশ্বৰ টাইপ অ।
অহ অহ অহ।
বিয়াখনকে খাবগৈ লাগিব আমি মাইকী কেইজনীয়ে মতা মতামানুহ কেইটাই খিচিৰি খাব আৰু।
অ তুলনী বিয়া নে বৰ বিয়া।
তুলনী বিয়া।
অ।
অহ বাকী স্বাস্থ্য পাতি ঠিকে আছে।
ভালেই বাৰু মালিকও মালিকও ভাল হল। এতিয়া ইমানে ছাগলী খিনিয়ে হেৰি আমাৰ। আমনি কৰি আছে ছাগলীকে খেদি আছে শিলগুটি লৈ লৈ।
ছাগলী আছে।
আমাৰ ঘৰৰ নহয় বেলেগৰ একদম একেৰাহে আহি আছে আকৌ একদম চিঞৰি আছে ঠিক।
এ আমাৰ ইয়াতো ছাগলী। তোমাৰ ঢেৰ ছাগলী ঐ দিয়ে এতিয়া মানে পানী হ'ল যে। পানী হলত মানে এৰাল দিব নোৱাৰা হ'ল পথাৰ ৰাস্তা। ৰাস্তা ৰাস্তাই ঘূৰি ফুৰা তোমাৰ বাৰী চব পাচলি খাৱতি চব খাই আদায় কৰি দিছে।
অ সেইটোৱে এই পানী হলে মানে তেনেকুৱাই হয় বাৰীলৈকে আহে চবৰ ঘৰ বাৰি লৈ। পানীবোৰ শুকালে নে আগফালৰ।
আগফালে পানী শুকালে এতিয়া হে মানে ৰুব পৰা হৈ আছে আৰু।
অহ।
এ আমাৰ ইয়াত এজাক বৰষুণ দিলে বোকা দিব পৰা হয় নহয়।
অহ।
এজাক বৰষুণতে তোমাৰ ধুনীয়া পানী হৈ যায় মানে।
অ নহয় এই আগতে সেই কেইটামানে আগতে সেই পানী বেছি।
ঢেৰ পানী হৈছিলে মানে সেই নেপোৱা পানীটো এৰি দিছিলে নে নাই।
অ সেই কাৰণে তেনেকুৱা হৈছে।
অ নেপোৱা পানীটো এৰিলে পিছলাত পৰিলে পিছলা পানীটো উফন্দি পেলাই এনেকুৱা হৈছে আকৌ।
অহ আমাৰ বা বা। অ সেই বায়ে কৈছিলে আকৌ আগফালেও পানী মই। পিছফালেও পানী গোটেইখন পানীয়ে হৈ আছে বুলি।
আজি সিহঁতি আজি নাহিব চাগে কালিলৈ।
অ আজি নাযায় চাগে এতিয়া ৰুই হল নে নাই জানো ফোনে নাই কৰা অথনিয়ে কৰিছিলোঁ এবাৰ হেই। ৰুই হ'ল নে নাই কি ৰুবলৈ যাওঁ তেনে।
অ দুবিঘাহে একেদিনাই দিব চাগে ৰুই হোৱাব চাগে আৰু।
এই এই ৰোৱনী বেছি নাই নহয় তিনিজনী নে চাৰিজনী হে।
অ খা তিনিজনী নি বেলেগ ৰোৱনী নাই লগা।
বেলেগ ৰুৱনি সেই আছে। যে এজনীহে দেখিলোঁ দেখোন জানো ফটো পঠিয়াইছিলে আৰু বেলেগ আছে যদি নাজানোঁ তিনি চাৰিজনীহে দেখিলোঁ।
অ অ। মানে ঘৰতে ৰুম বুলিয়েতো লৈছে এইবাৰ সেইে দুবিঘাতো বাকী খিনি আধিয়ে দিয়া হৈছে।
অ এই হেৰি যি ঘৰ আধি গৈছে সেই ঘৰ বোৱাৰীজনীৰ নিচিনা দেখিলো এজনী ফটো কপি।
অ অ তেনেকুৱাই চাগে। নতুবা এতে আমাৰ মানে উম চখ এটা আছে যে আগতে খেতি কৰা।
উম সেইটোৱে কৰিবলৈ মন গৈছে আৰু গোটেই খিনি যেতিয়া লোকে লৈ যাব তেতিয়া বেয়া লাগে যে।
বেয়া লাগে বায়ে কৈছে আৰু বুলি গোটেই ধান খিনি লোকে লৈ গৈ। ছে মোৰ চকুৰ আগতে ইমান বেয়া লাগিছে সেই বুলি এইবাৰ দুবিঘা কৰোঁচোন।
অ। চাগে বেয়া লাগে লোকেখিনিকে লৈ গুচি গ'লে আমাৰ বাৰু হেৰি। ঘৰতে কৰা হয় ইয়াত।
অ তোমালোকৰ তাত কিমান মান হ'ব মাটি।
ইয়াত বেছি নহয় সাত বিঘা মান আছে হপায়, সাত বিঘা মান আছে, আৰু য'ত ত'ত কিনা আছে। ক'ৰবাত ক'ৰবাত সেইবোৰ ক নিজৰ মাটি সেই সাত বিঘা মান হে আৰু বেলেগত কিনি থোৱা আছে তিন বিঘা চাৰি বিঘা মান।
অ', সেইখিনি আধি নে কি?
সেইখিনি আগতে আধিয়ে দিয়া হয় এইবাৰ ঘ ঘৰতে পাৱাৰটিলাৰ এখন ল'লে মানে ঘৰতে কৰিম বুলিয়ে কোৱা হৈছে ৰোৱনী চোৱনি লগাই মেলি।
অ'।
ঘৰতে কৰা হ'ব সেইখিনি।
এই নহয় মানুহ সৰহীয়া যে কৰিব লাগে সেই গতিকে হওক। তেনেহ'লে ঘৰতে ভাল নহ ঘৰৰ চাউলকেইটা খাবলৈও ভাল লাগে।
উম। সেইটোৱে এই বাহিৰৰ খিনি আ আগতে বাহিৰ খিনি আধি দিয়ে ঘৰখিনি এই ওচৰ খিনি বা আমি নিজ। কৰোঁ এইবাৰ আকৌ হেই ঘ ঘৰতে কৰিম বুলি কৈছে।
অ অ। নামাও এনেই তাৰমানে কি আমি আধিয়ে কৰো গোটেই খিনি মানে অ', নৈ ভিতৰলে আছে, নৈ ভিতৰত দেৰিকে ৰুমগৈ।
হেল্ল' শুনছানা।
ন
তাৰ পিছত আকৌ এই ওচৰৰ ঘৰৰ ওচৰ খিনি হেৰি মানে সোনকালে ৰুও এইখিনি আকৌ হেৰি হয় ট্ৰেক্টৰ আহি আহি মানে বাটটো গোটেই বোকা হৈ পিছত ট্ৰেক্টৰ ফচে ভয়তে সেই ওচৰ খিনি আগ ধৰিতে ৰুও।
উম।
দূৰণী খিনিলে
এডোখৰ আগতে বৰ হেৰি শুকান নিচিনা হয় নহয়ব বওঁ বাহ যে বৰ
অ', সেইকণ সিহতৰ এইবাৰ হেৰি কটাই দিলে অকমান।
অ', ভালেই হ'ল।
কাটি পেলাই বাৰীলৈ লৈ গ'ল তাৰপিছতে সেইকণ মাটি মানে এতিয়া দ' হৈ পৰিলে ভালেই হ'ল
অ', ভাল হ'ল ইমান কষ্ট হয় সেইকণত ইমান পানীৰ জেগাত আকৌ খুচি খুচি ৰুবলগীয়া হয়।
অ', যোৱাবাৰ সেইকনত ই এনে সময়ত ব সে মানে ইমান মান টাইমতে বোকা দিলেহি, ইফালে টিকাফটা ৰ'দ তোমাৰ বৰষুণ নাই যোৱাবছৰত পানীটো কম আছিলে যে তাৰ পাছতে আমাৰ বোকা ৰুই আহি আৰু আমাৰ ৰুই হৈ গ'ল হোৱাৰ পাছত সিহঁত এতিয়া বোকা দিলে এতিয়া শুকানখিনিতো থৈ আহিলে াবিলে আৰু শুকাব অ', তাই ঘৰলে আহ হে মই বোলো চাহ বতৰটো কোমল কৰিলে আমাৰ ছোৱালীক ক'লো তই চাহ অকন বনাই আনগে যা সৰু ছোৱালীয়ে চাহ অকন বনাইনিলে তাৰপাছত তায়ে মই সেই শুকানে শুকানে বিয়েনা পোক পাৰি বহি ললে তাৰ যাতো বি বহি লোৱা তাৰপিছতে আৰু এতিয়া কি হব মই বোলো নহয় চাহ শুকান ক ৰুই থৈ যাম তেনেকে বুলি কলোতে আকৌ চিঞৰি বাখৰিৰ ওচৰ ইজনী আকৌ চাপ খাই আহিলে নহয় ইজনীও জনী গক সেই চাৰিজনীয়ে লাগি ভাগি সেই শুকানে শুকানে ই থলো পিছদিনাখন যেনিবা দকন আমাৰ সৰু ছোৱালীয়ে তাই ৰুলে, এ আমাৰ ইয়াত খেতি কৰিবলে ভাল, তোমাৰ ইজীয়ে সিজনী তেনেকে সহায় কৰি দিয়ে।
এ কৰা নহয় তহঁতি এতিয়া কৰিবলগীয়া হ ওচৰত হোৱা হ'লে আমি গোটেইখিনি গৈ পেলাই কৰি থৈ আহিলোগে
অ', আমাৰ ইয়াত খেতি কৰিবলে ভাল। মোৰ দুৰণিৰ কাৰণে সিহঁতৰ ওচৰ বিলাকত মই নেমাতো, মই একেবাৰে একে একেবাৰে দূৰণিলৈ লৈ যাওঁ মানে। মানে ওচৰত মই অকলে ৰাতিপুৱাই গৈ ৰুই থৈ আহোঁগৈ।
অ'।
ওৰত ইমান লগ ভাং নালাগে, কিন্তু দূৰণিকণলে লগ অকণমান লাগে মানে কি ইমান দূৰত অকলে অকলে ৰুই থাকিবলৈও বেয়া দেৰিলৈকে অ', নদীৰ ভিতৰত সেৰি মেঠাইকেইটা যে মেঠাইকেইটাৰ ভিতৰত আকৌ দুইটা মেঠাইৰ ভিতৰত আছে তাৰ ত সাত বিঘা মান মাটিয়ে আছে সিহঁতৰ পৰিয়ালৰ মানুহ এজনৰ মানে আমাৰ এজনে সৰুৰ পৰা খেতি কৰে
আহ
এতিয়া সেই গোটেইখিনি নকৰো তিনি বিঘা মান কৰো সত বাকী খিনিত মাহ সিঁচি থওঁ
অ'।
প্ৰতিতিমাহ
অ', ভালে হয়, সেইটো দুটা খেতি হয়।
উম মাটিমাহটো আৰু ধান মানে ৰুই থৈ ৰুই হ'ব হোৱাৰ পাছতে লগে লগে শেষো হ'ব মাটিমাহ সিজ গুচি আহিম আকৌ ধান দাবলৈ যাও ধান দাই শেই কবৰ মাটিমাহ লগতে তুলি লৈ গুচি আহো
অ ধান দোৱাৰ লগতে মাটিমাহ তুলিব হয় নিকি বাৰু অ শুকান মাটিবোৰ তেনেকুৱাই কৰি পেলাব লাগে এনেই এনেই চন পৰি থকাতকে
হয়তে মানে গৰুৱে খাই ক চবিলাক
হয় মাথাউৰি শিপাই সেই তেনেকুৱাই কয় হে আগতে গাও বুঢ়া আছিলে যে
অ অ সেহত অ সেহঁতৰ সেহত গৃহৰ তেনেকুৱাকেে
অঁ হেইটি তেনেকুৱা কৰে ত সিহঁত ঘৰলে গৈ পাইচোনহয় সিহঁতৰ সৰু জনী বিয়া দিলে ন?
দিলে দিলে
সেই সহঁতো তেনেকুৱাইে কৰে মাটিমাহ দি থৈ দিয়ে
আহ
উ
বাকী এতিয়া আৰু ঠিকে আছে নহয় চব বিলাক
ঠিকে আছে অ এই
মই এতিয়া তাত বৈয়ে আছিলো ইমান মাথাো আজি বিষাইছে কিনো হৈছে জানো ৰাতিপুৱা পা এই সোচাইডতো তিনদিনা আছে মই বোলো নহয় অকণমান উঠি দিওঁচোন চাহ একাপ লাল চাহ একাপ বনাই দিলে তাই কৌ পেহী এ ঘতও শুই আছেহি মাটি ৰুই আহি
আহ
পাৰত মই বো সহঁতে শই থাকক অকণমান বতাহতে বাহিৰলৈকে ওলাই যাওঁ বুলি ওলাই আহিল
আহ হেৰি কিমান ললাই চাদৰ
চাদৰ মোকহে কাটিলো হেজুতি এই বেলেগ এজনীহে লগাইছে চাদৰ মই গামোচা লগাইছো গামোচা এই ছ পাঁচ নম্বৰ খত ফুল বাজি আছো কাটিলো মই সেয়া
ইয়াৰ কম হেৰি নহয় দেই শিপিনী নহয় দেই অ
মানে মেখেলা অ মানুহ মান বেলেগ এজনীয়ে মেখেলা লগালে মই চাদৰ লগালো
আহ
খেদে হৈ গ'ল পাঁচযোৰ এতিয়া এতিয়াও খেদে আছিলে তাৰপিছত আকৌ মই আকৌ এই গামোচা এজনী এজনী ভাগৰ গামোচা লৈ থলো বীজখন
অহ
ক খ উদয়মিতাৰটো দি থাকিলে তোমাৰ গামোচাই ফটো মাৰিবলে আহে লৰাৰিকে মই সূতা ববিন কৰি থ থোৱা আছিলে সেয়াকে বাতি কৰি দিলো
অ ইমান কোবত বৈ এদাই কৰিলে নে সেইখিনি সেই
অ সেয়া এ নহয় নুনী মানুহ আকৌ নুনীটো ববলে বেয়া বুলি কিন্তু নুনীটো ভালে পাততকে
অহ
পাতৰ সূতাতকে নুনীটো ববলে ভাল। কিন্তু এই মানে খহি যায় তোমাৰ তিয়াই থব লাগে মোহোৱাটো সৰু সৰু কৰি পেলাই তিয়াই থব লাগে আক পাত তহঁতৰটো এতিয়া তোমাৰ আহ ওলালে মাত্ৰ হৈ লেধা খাই লাগি ধৰে পাতৰতো হেৰা মাত্ৰ তোমাৰ মহৰাটো ধুনীয়াকে ফুৰাই পেলাই অ এডাল এডাল ধুনীয়া গোটা গোট সুতা
অ
এই পাতৰতো মই বৈ আছো এতিয়া গামোছাখন পাতৰ বৈছো কিন্তু সেই পাটৰ বৈ অশান্তি পাইছো
কি আছিলে একদম হাঠী পকোৱা
অহ
কেনেকুৱা জানো?
ষাঠি পকুৱা সিজাব লাগিব নে কেঁচাটো নে না পকোৱাটো?
উম পকোৱাটো আৰু পকোৱাটো।
অ একেই পকোৱাত নালাগে অ। কি লগাবা?
চাদৰ অকল এই কেচ বাচি পেলাই এ কেইখনমান লম বুলি
অ', মই কেচ দি খোৱা বা-বাকো এযোৰ বৈ দিলো নহয়।
অ', জোৰ নহয় বাৰ চাদৰকে লগাম অকল
উম, মই লগালে চব জোৰে হৈ পৰে মানুহোকে কি কৰে এ নহয় জোৰকে লগাই দেচোন তেনেকে বুলি কয় যে মোৰ চব জোৰে হৈ পৰেগৈ।
অ'।
ইজনীয়ে কয় মোলৈ এযোৰ, সিজনীয়ে কয় মোলৈ এযোৰ হয় নথকাকে মই কেতিয়াও নলগাও মোৰ নিজলে এজোৰ ৰবই লাগিব।
উম। হ'ব দিয়ক এতিয়া।
অ', ঠিক আছে অ', অ', অ', উম।